হেল্ল' আছো ৰ'বা তুমি কি কৰিছা?
ময়ো এনে, ভালে আছানে?
আছো দিয়া তুমি?
ময়ো!
অ বাকি চাহ খালা?
অ খালো তুমি?
খালো দিয় এই জাস্ট ।
অ বৰষুণ দিছে নে, সেইফালে?
অ অলপ আগতে দিছিলে তোমালোকৰ সেইফালে দিছে নে
উম আমাৰ দিনত দিছিলে তাৰ পিছত ৰ'দ দিলে এতিয়া অকনমান গৰম হৈছে ।
অ ঠিকে আছে দিয়া
উম
উম
মাছ এইকেইদিন অ নতুন ৰেচিপি বুলি কলে মই মুৰ্গী মাংস আৰু তিলেদি বনাই চাইছিলো বহুত খুব ধুনীয়া হৈছে বাৰু মানে ম মোবাইলত চাই তোমাৰ বনাব অলপ চেষ্টা কৰিলোঁ ভালে লাগিছে তুমি কিবা নতুন ট্ৰাই কৰিছা নে?
মই অ' পানীলাওৰ কফটা বনাইছিলোঁ।
হয় নেকি? মানে মোবাইলত চাই বিচাৰি টিপি পাইছিলা নে?
অ' মই এই ইনষ্টাগ্ৰাম বা তেনেকেই চাইকিনে বনাইছিলোঁ। কেনেকে বনাইছা তুমি উম। বেয়া হোৱা নাই খাবলে।
উম, অ'। ময়ো তেনেকে চাই - চাই বনাইছিলোঁ আৰু। অ' মানে প্ৰথমবাৰ হিচাপে ভাল হৈছে। তেনেকে মানে প্ৰথমতে তিলখিনি তোমাৰ অ' মিক্সাৰত দি কিনে অ' অলপমান হে কৰি ললোঁ । গুৰা কৰি লৈ পিনে, তেনেকে চিকেনখিনি ভাজি পেলাই সেইখিনি দি এনেকে বনালোঁ আৰু। পিয়াজ- টিয়াজ অলপ বেছিকে দি।
তিলটো অ' খাম
তিলখিনি তোমাৰ ভালদৰে অ' তোমাৰ তিল খিনি অলপ ভাজিও ল'ব পাৰি। আৰু তুমি ইচ্ছা কৰিলে কেঁচাও দিব পাৰা । মানে বেলেগ - বেলেগ ৰেচিপিত বেলেগকে দেখাই আৰু, তেনেকে । মই অ'- অলপমান ভাজি লৈ পিনে তোমাৰ গুৰা কৰি তেনেকে আৰু বনাইছিলোঁ আৰু।
উম
তুমি বনাই চাবাচোন এবাৰ।
অ', কিন্তু হেৰি তিলখিনি কেতিয়া দিব লা লাষ্টত নে ফাৰ্ষ্টত? কাৰণ কেতিয়াবা বোলে তিল দিয়া চিকেনটোত তিতা লাগি যায় । ময়ো ভালকে বনাই পোৱা নাই আজি হেল্ল'?
অ' তোমাৰ মানে কি হয় তিতা তেতিয়া লাগে, যেতিয়া তিলখিনি তোমাৰ লাগি ধৰিব । প্ৰথমতে সেইকাৰণে তুমি চিকেনখিনি ভালকে ফ্ৰাই কৰি লৈ, অ'- পিছত তুমি চিকেন- অ'- তিলখিনি তাৰে ওপৰত দি দিলে তেনেকে ভাল লাগে আৰু। ইমান লাগি ধৰিব নালাগে। অ'। চাবাচোন এনেকে অ'- মানে ইটিউবত বহুত বেলেগ - বেলেগ ৰেচিপি আছে । তাতে তোমাৰ যোনটো অলপ সহজ হয়, সেইটো চেষ্টা কৰি চাবা আৰু।
অ' মই বাৰু খাইহে পাইছোঁ । কিন্তু এতিয়ালৈকে মই বনাই পোৱা নাই তিল চিকেনটো । কাৰণ কিবা বোলে তিতা লাগে । সেইকাৰণে মোৰ ভয় লাগে। সেইকাৰণে বনাই পোৱা নাই।
তিতা লাগে বাৰু । অলপ তিলখিনি অ' লাগি ধৰিলে । ধৰি লোৱা অলপ বেছি হলেও তিতা লাগে চাগে।
অ'। সেইটো হয় চাগে।
তুমি কেনেকে বনালা পিছে?
অ' মই মানে সেইদিনা ফাষ্ট টাইম বনাইছিলোঁ, সেইদিনা অকনমান টেঙা লাগিছিলে । কাৰণ মই মানে কি হয়, পানীলাওটো অ'- হেৰি কৰিব লাগে এ আমি ৰুকি লও যে। এই চালাদ বনালে যে ৰুকো বা তেনেকোৱা দি কিনে তাৰ পিছত অলপ টাইম নিমখ দি কিনে থৈ দিব লাগে মই আকৌ সেইদিনা নিমখ দি কিনে থোৱা নাছিলো আৰু তাৰে মানে যিটো পানী পানীলাওৰ পানী পাচঁ মিনিট বা দছ মিনিট হলে তাৰ পানী ওলাই যায় সেই পানীতটো উলিয়াই দিব লাগে একদম চেকি কিনে কাপোৰ এখনেৰে মই কৰা নাছিলো মই ডাইৰেক্ট আৰু তাতে বেচন দি কিনে হেৰি বনাই দিলো টেঙা টেঙা লাগিছে কিন্তু পানীটো পুৰা ওলাই দিব লাগে তাৰপিছত তাতে আদা নহৰু বা হালধি সেইবিলাক মছলা চছলা দি ধুনীয়াকে বেচন অলপ দিব বেলাগে ধুনীয়াকে সেই অ হেৰি কৰি পকৰী টাইপ কে ভাজি লৈ তাৰপিছত এই যেনেকে মাংস বনাও পিয়াজ বিলাহী এইবোৰ দি কিনে তেনেকে হেৰি কৰি তাৰপিছত তাত কপ চাৰিটা পেলাই দিলে হে মানে সেই পকৰী কেইটা পেলাই দিলে ধুনীয়া লাগে চাই কিন্তু পানীটো উলিয়াব লাগিব নহলে টেঙা টেঙা ফ্লেভাৰটো আহে আৰু বিলাহীটো বহুত দিব নালাগে কাৰণ টেঙা থাকে ন
হয়-হয়,
কাৰণে মানে তেনেকুৱা হয় আৰু অলপ-অলপ। আৰু গৰমত পাচটা খাব পাৰি। কাৰণ পানী লেওঁতো ঠাণ্ডা যে
তেনেকে উম, পানী লাও যে ঠাণ্ডা গৰমৰ দিনত ভাল আৰু ন।
উম, মই পানী লাও বহুত বেয়া পাইছ তাৰপিছত, এ- এনেকে মানে চাই - চাই কেনে ফাষ্ট ডে যেতিয়া বনালোঁ কলো ন', টেঙা লাগিলে। মই ভাবিছিলোঁ আৰু নবনাওঁ । তাৰ পিছত মই গম পালোঁ যে, আকৌ ভিডিঅ' চাওঁতে গম পালোঁ যে মোৰ কি ভুল হ'ল মানে। সেই পানীটো পেলাই নিদিয়াৰ কাৰণে কেনে কুৱা টেঙা লাগিছিলে। তাৰপিছত পিছত যেতিয়া বনালোঁ এইবাৰ - এইবাৰ আকৌ খাবলৈ বেয়া হোৱা নাই। কিন্তু বিলাহী আৰু সেই পানীটো দিয়া
অ', অ'। তেনেকে বনালেই হ'ব ন'? তোমাৰ পানীখিনি, অ' মানে পানীলাওখিনি প্ৰথমতে চালাদৰ দৰে ৰুকি ল'ব লাগিব।
অ', চপাৰ যদি আছে, চপাৰতটো আৰু ভাল হয়।
অ'।
তেতিয়া আৰু ভাল হয়।
তাৰপিছত বেচন দিব লাগে । পানীলাও মই ভাল পাওঁ। অ', মই ভাল পাওঁ বাৰু। পানীলাও তেনেকে মাছেৰে বনালেও খাই মোৰ ভাল লাগে বহুত। আৰু এনেই তোমাৰ পানীলাওৰ উম, ঠাণ্ডা ন', সেইকাৰণে এনে যদি যদি আঞ্জা বনায়, মোৰ মানে খাই ভাল লাগে আৰু।
অ', মই আকৌ বহুত বেয়া পাইছিলোঁ। তাৰপিছত তেনেকে কিবা-কিবি কৰি মানে খালেনো খাওঁতে এতিয়া মানে খোৱা কৰিছোঁ আৰু পানীলাওটো।
এতিয়া ভাল লাগে নে পিছে অলপ?
অ' এতিয়া খাওঁ আৰু। পানীলাও বনালে খাওঁ।
অ'।
সেনেকুৱা আৰু
এইবাৰ বনালে মোকো ক'বাচোন। অলপ ৰেচিপিটো ভালকে ময়ো ট্ৰাই কৰি চাম, পানীলাওৰ।
উম, হ'ব দিয়া। তুমিতো খাই ভাল পোৱা।
অ' ভাল পাওঁ । এ- সেই আৰু চাহৰ ল চাহৰ লগতো তেনেকে পকৰি বনাই খাব পাৰি ন'?
মই আজিলৈকে খাই পোৱা নাই চাহৰ লগত। গতিকে মই নাজানিম। চাহৰ লগত খাব পাৰিবা চাগে । কাৰণ বেচনেদি ধুনীয়াকে বনাই যে- বনাই দিয়া যায় যে।
অ'।
পাৰি চাগে, কিন্তু মই আজিলৈকে ট্ৰাই কৰিো পোৱানাই চাহৰ লগত।
অ তুমি মানে ইনষ্টাত দেখিছ চিলা ৰেচিপিটো?
উম। মই ইনষ্টাগ্ৰামত, মানে বেয়া পাও যে সেইকাৰণে মানে বিচাৰি লও কি-কি খাব পাৰি। তাৰপিছত তেনেকে-তেনেকে-তেনেকে ওলাইছ আৰু কি খাব
ভাল হ'ব চাগে? সেনেকে আৰু।
মোৰো টো, মোৰ তাতেও ইষ্টাট বহুত ৰেচিপি আহি থাকে, তেনেকে দেখা পাওঁ আৰু যি বোৰ ভাল লাগে এ তেনেকে থৈ দিওঁ আৰু, ট্ৰাই কৰী চাও পিছত সময় পালে।
উ। মই আজিলৈকে কিন্তু তিল চিকেনটো ট্ৰাই কৰি চোৱা নাই, বাহিৰত খাইছো। ক'বাত ৰেষ্টুৰেণ্টত গ'লে বা কিবাত কলে খোৱা যায়, কিন্তু মানে অ মই বনাই খোৱা নাই এই কিবা হে থাকে ন মানে মই যে কলো তিতা-তিতা লাগিব বুলিুলে মই
অ-অ হয় বাৰু সেইটো টো মানে ভালদৰে তোমাৰ ৰেচিপিটো চাই কিনে নবনালে অলপ তিতা-তিতা লাগিব পাৰে, মানে সকলো খিনি ভালদৰে এ তেওঁলোকে যিদৰে কৰে আমি তেনেকে চব এফালৰ পৰা কৰি গলে ভালকে হয় আৰু নহলে লাগিব পাৰে।
কিছুমান আকৌ ইউটিউবত দিলেও মানে যদি তুমি পুৰা চেম চেমো কৰা মানে, তথাপিও কিবা এটা খেলি মেলি হৈ যায় ন, কেতিয়াবা?
হয়-হয় মানে তোমাৰ যিবিলাক দেখাই ৰেচিপি ইউটিউবত সিহঁতৰ মানে মছলা পাতিবোৰ সিহঁতে নিজে চব সে কৰে নহয় কাৰণে সিহঁতাৰবোৰ কিবা বেছিয়ে ভাল হয় কিন্তু আমাৰ সিমান এটা
অ, কালাৰ অহ হেৰি একদম নহয়। সিহঁতৰ যেনেকুৱা হয়। অল অলপমান দিলেই ধুনীয়াকে হৈ যায় কিন্তু আমাৰ আকৌ সেই জোখত দিলেও সেইটো তেনেকুৱা হৈ নাহে আৰু
অহ।
অ। একদম লাকতহে হ'ব কালাৰ টোৱে ধৰা একদম কেতিয়াবা যে ৰঙা হৈ যায়।
আমি বনালে তেনেকুৱা নহয় আৰু
উম হু
আৰু সিহঁতে বেছি তেলো ইউজ নকৰে কিন্তু আমি যিমান তেল বা যি দিলেও মানে সেই তেনেকুৱাকে নহয় আৰু
অ নহয় কিবা সিহঁত সিহঁতৰ মতে সি মানে এ জি ই ফলৌ কৰি থই ছিলে। নহয়গে।
উম
আৰু কিছুমান বস্তু চাগে সিহঁতেও খাই ভাল নাপায় চাগে।
সিহঁতৰো ফা- ফাৰ্ষ্ট ট্ৰাই চাগে ভাল নহয় । কিমানবাৰ ট্ৰাই কৰাৰ পিছতহে চাগে ভিডিঅ' এটা তেনেকে বনাই দিয়ে আৰু।
উম
আৰু বহুত কিবা কি
অ' কাৰণ আমিয়ে মানে যেতিয়া চাওঁ, ফাৰ্চ দিনা ট্ৰাই কৰিলে অলপমান হ'লেও খেলি-মেলি হয়ে।
হয় - হয়।
মোৰটো হয়।
এনেকুৱা আৰু।
আজিকালি তোমাৰ ইউটিউবতকে বেছি ইনষ্টাতে তেনেকে আহি থাকে । আৰু ইনষ্টাত মানে তোমাৰ সোনকাল- টাইমিঙটো বেছি নিদিয়ে ন', মানে তাৰ পৰা চাই কিনে অলপ ভাল লাগে আৰু বনাব । কিন্তু ইউটিউবত বাৰু ইমান নাচায় আজিকালি। সব ইনষ্টাৰ পৰাই সৰু - সৰু যোনবিলাক তোমাৰ ধৰি লওঁক, গধূলি চাহৰ লগত খোৱা, সেইবিলাক সৰু সৰু স্নেক, চব ইনষ্টাৰ পৰা চাই কিনে মানুহবোৰে বনাইচোন।
চ'ৰ্ট্ছবোৰ দিয়ে। কিন্তু এটা বস্তু তাত হেৰিবিলাক নক হয়। অ' নিমখ দিলে নে চেনী দিলে ধৰিবই নোৱাৰে।
অ'।
কিছুমানেহে কৈ দিয়ে । উম, কিছুমানেহে কৈ দিয়ে। কিন্তু কিছুমানে কৰি নিদিয়ে।
উম
তাকে। দিয়াচোন । তেতিয়া হ'লে মই যেতিয়া তিল চিকেন বনাম, তেতিয়া তোমাক মই ফোন কৰিম । আকৌ এবাৰ সুধিম।
এবাৰ বনালে মোক ক'বা । মই তোমাক কেনেকে বনাইছিলোঁ অলপ কৈ দিম বাৰু।
অ' দিয়া তেতিয়াহ'লে । ৰাখিছোঁ দিয়া । অ' দিয়া। উম।